উন বিহু ভাল পাওঁ, দুৰ্গা পূজা ভাল পাওঁ, চব ভাল পাওঁ মই। ভাল লাগে। গৰম বহুত পৰিছে, হা,
হয়। হয় -হয় বহুত, বহুত গৰম পৰিছে । উম, মানে এনেকুৱা গৰম, বেৰাই, এনেকে গৰম পৰিছে মানে পানী খাব লাগে গম পাইছে নেনাই আপুনি পানী খায় না?
মই পানী খাওঁ। মই পানী খাইয়ে থাকো, পানী। খাব লাগে। পানী খালে স্ক্ৰিন ভাল হয়। উম,
পিছে আপুনি? কি বিহু ভাল পায়?
মই, মই দুৰ্গা পূজাত, দিৱালী, সেইমতে কাৰো আৰু। হ'ব যদি ভাবী। এনে ভাল লাগে।
আচ্ছা মই আকৌ বিহুৱে ভাল পাওঁ বেছি।
হ'য় নেকি অ বিহু পিছুৱালে কৈ দিবচোন।
প্ৰকাৰ মাঘ বিহু, ভোগালী, মাঘ বিহু, ৰঙালী বিহু আৰু কাতি বিহু । কাতি বিহুত আমি। অ তাত তুমি যদি আহি। কি জনা আজি কালিৰ । কাতি বিহু আহি আছে। ইও কাতি বিহুত আমি উম মে উম চাকি জ্বলাম । এটি ভালৰ কাৰণে। আৰু আমি বহু বছৰ আজি মেজি দিওঁ। গোটেই কাৰ্তিক মাহটো পূজা কৰোঁ। কাৰ্তিকৰ আৰু খেতি পথাৰ গৈ চাকি দিওঁ কাৰণ। খেতি পথাৰ ভাল হওঁক আৰু ধান ভালদৰে এইবাৰ হওঁক বুলি। লগতে মাঘ বিহুত আমি মাঘ বিহু আমি। ভোগালী নামে জানো যাক আমি লাৰু পিঠা খাওঁ ভগাই খাওঁ ।সেইকাৰণে তাৰ নাম ভোগালী কৰিছে ।আমি সেই বিহুত আমি মেজিক ঘৰ জলাও ।আমি নাচিবলৈ যাওঁ ঘৰে ঘৰে এই হুচৰি গাওঁ। উম। সেইয়াই আৰু বিহু আৰু। পিঠা খাওঁ লাৰু পিঠা, এই পানী পিঠা, আমাৰ এই। তিলৰ লাৰু। নাৰিকলৰ লাৰু, মুড়া মুড়ি লাৰু, আৰু নাৰিকল। ঘৰৰ চিৰা ও হু আৰু লগতে অসমৰ চাহটো আৰু গমেই পায়। উম মজা লাগে। পিছে আপুনি আপোনাৰ বিহু বিষয়। কিবা ক'ক আকৌ।
হয়। বিহু মোৰ বাবে এটা। উম। ক'ব গ'লে প্ৰাণৰ উৎসৱ বিহু। বিহু অসমত। পালন কৰে অসমৰ ৰাষ্ট্ৰীয় উৎসৱ বুলি ক'লে আমি বিহুকে প্ৰাধান্য দিওঁ বিহু অসমৰ। প্ৰাণ। মান। আৰু। সন্মান। বিহুৱে অসমক। বিশ্ব ভাৰতত চিনাকি দিছো আৰু এতিয়া বিশ্বৰ। জগতত। বিহু। বিহু হয় অসমীয়াৰ প্ৰাণ। বিহু তিনি প্ৰকাৰ। প্ৰকাৰ কেইটা। মাঘ বিহু, কতি বিহু। ৰঙালী বিহু। মাঘ বিহুত। কঙালী বিহু বুলি জানো কাতিক। বিহু কঙালী বিহু বুলি জানো আৰু ৰঙালী বিহু। ৰঙালী বিহু মাঘ বিহু ভোগালী, কাতি বিহু কঙালি। ব'হাগ বিহুত। ব'হাগ বিহু ৰঙালী বিহু। ব'হাগ বিহু ৰঙালী। হেৰি বিলাক। আমি ৰঙালী বিহুত। সৌ সিবাট চো তুজিবলে যে যাঙ। চাৰিওফালে যায়, নাচিম ঘূৰি ঘূৰি। যে। কি বুলি কয়। আপুনি কি কি জেগাত ঘুৰিছে মই এনে বোজা বলে, জোগা মই ওপৰত নাই। গুজৰাত। গুজৰাট গৈছোঁ দেল্লী গলোঁ, গলো মুম্বাই, কৰ্ণাটক। কেৰেল। কেৰলা তিৰুৱনপুৰ ৰাজস্থানী কছো ত আপোন অধন্ধ গুজৰাাত অমবাদতে কৰোৰ গৈছো ৰাজজস্থান। আপোৰ লক্ষ্নৌ পূৰ্বী। হাইদৰাবাদ। বেং বেংলৰু। হকিয়ে। স বহুত যাম। ফ্ৰীটো। আপনি ক'ত খুলিছে খ।
মইয়ো বহুত জাগাত শুনিছো। উম আপোনাৰ ডুবাই, আমেৰিকা। লণ্ডন। হংকং, পেৰিছ, ডিজননিলণ্ড, আয়াৰলেণ্ড, ইজৰাইল, ইউৰোপ, ইংলেণ্ড। স্কটলেণ্ড। মানালী। মানালী ইণ্ডিয়াৰ ইণ্ডিয়া মনালী কৈছো মালয়েছিয়া আৰু থাইলেণ্ড, চুইজাৰলেণ্ড, আপোনাৰ আৰু বহুত জোগাত গলো, তাৰে পৰা বহু বস্তু শিকিবলৈ পালো বহুত নতুন নতুন মানুহ লগ পাইছো নতুন নতুন জাগাত গৈ থাকিবলৈ এনেকে কৰিলে নিজৰ মাইণ্ডটো ভ চাফ হয় বহু বস্তু, শিকিবলৈ পায় পিছে মই চাহ গমাইছ ন মই অসমৰ চাহটো আপুনি গম পাই অসমৰ চাহৰ গোন অসমৰ চাহ বুলি কলে বিশ্ব যুগত অসম চাহৰ বাবে বিখ্যাত অসম কিহৰ বাবে বিখ্যাত যদি মই, বাহিৰলৈ গৈছিলো এবাৰ ডুবাই গৈছিলো মই মই তাতে গৈ আকৌ চিনাকি দিছো চাম কমত চাম বুলি তেওঁলোকে কৈছে কি কি মইও অ বুলি কৈছিলো কাৰণ সিহঁতে। অসমত চাহ, চাহেৰে। চিনি পায় চাহৰ কাৰণে চিনি পায় কাৰণ, পৃথিৱীৰ চবতকৈ বেছি উৎপন্ন হোৱা আহ চাহপাত অসমত উৎপন্ন হয় পৃথিৱীৰ আটাইতকৈ সেইবাবে অসমখন বিখ্যাত চাহৰ বাবে আৰু অসমত চাহ খেতি কৰিবলৈ বহুত। কষ্টও নাই কাৰণ অসম অলৰেডি চাহ খেতিৰ বাবে মাট উপযুক্ত মাটি দিছে অসমে চ' এনেকে যদি। চাব যা অমাৰো চাহ খেতি আছে। উম। আমাৰো আছে চাহ খেতি আছে আমৰ গছ আছে কুঁহিয়াৰৰ খেতি আছে তাৰপৰা আহ কঠালৰ খেতি আছে কঠালৰ খেতিও আছে অ কঠালৰ খেতি আছে নেমুৰ খেতি আছে শাগৰ খেতি ধানৰ খেতি। এতিয়া বৰ্তমান ধানৰ ছিজন নাই বাৰু ধান অলপ ৰুব এতিয়া ৰুবহে ছটিয়াব ধান। উম আপোনাৰ মচ মচলা জিৰা যে বনাই সেই জিৰাৰো খেতি আছে আমাৰ।
আচ্ছা। অ আমাৰ। আমাৰ আকৌ। এইিলাক খেতি নাই আমি মানে ভাড়াত। থাকো ৰেণ্টট থাকো আৰু চ পে ন উ থাক আমি মানে ৰৰেণ্টত থাকো। কিন্তু আমাৰো মানে মাৰ ঘৰৰত আছে খেতি আছে কুহিয়াইৰ খেতি আছে আমৰ আছে আৰু লেচু লেচু আছে আৰু ধানৰ খেতি চিজনত কৰে ধান খেতি কৰে ধানৰ চিজনত আৰু মাকৈ চিজন মাকৈ কৰে ঠাণ্ডাৰ দিনত যে, উম, ।আৰু আৰু কৰে আৰু কিবা কিবি শাক চাক ৰুৱে সেইবিলাক। বিহু কিন্তু আটতকৈ পালন কৰিবলৈ অঁ কিন্তু ন বিহু মানে হল আমাৰ এটা ইমচন মানে অনুভৱ। মনত। প্ৰকাশ প্ৰকাশ কৰিব নোৱাৰোঁ বিহু। প্ৰকাশ মানে হ'ল এক্সপ্লেইন এক্সপ্লেইন কৰিব নোৱাৰো বিহুক আমি প্ৰকাশ কৰিব নোৱাৰো কাৰণ আমাৰ বিহু মনৰ ভিতৰত অন্তৰৰ ভিতৰত অন্তৰত আছে বিহু বিহু, আমি বিহুৱান দিও বিহুৱানতটো হ'ল গামোচা দিও ডাঙৰক গামোচা পিন্ধাওক অসমৰ গামোচা। অঁ অসমৰ। পাট আৰু মুগাৰ চিলোৱা গামোচা। তাৰ পিছত আমি ধুতি পিন্ধো বিহুত বিহুত বিহুৰ কাপোৰ পিন্ধো মানে এই এ হাতেৰি। হাতেৰে বুৱা মুগা। মুগা ৰঙৰ কাপোৰ পিন্ধো। বিলাক কৰো আৰু বিহুত, আমি হাতত জেতুকা লগাওঁ মাথাত জেতুকা লগাও, চুলি পুৰা একদম মজা লাগে। গৰুক গা ধুৱা বিহুত আমি মানুহকো পূজা কৰো, গৰুকো পূজা কৰো বিহুৰ দিনা। ঠিক আছে দিয়ক, আকৌ এইদিন কথা পাতি। আজিলৈ ই মানতে সমাপ্ত কৰিলো ধন্যবাদ ধন্যবাদ ধন্যবাদ।